হেল্ল' হেল্ল'
অ'
কি কৰি আছা এয়া এনেই ফুৰিব আহিছো তুমি
অ মইো এনেই আছো ফুৰি আহিলো মই
অ
উম চাই হালানে
খালো খালো তুমি
উম ময়ো খালো দিয়া
আকৌ ঘৰত খবৰ কি ফুৰিব মানে এ এনেই টাউন ফালে ওলাই আহিছো
হয়, হয়। ঘৰত ভাল সকলোৰে।
ভালে, ভালে।
উ, উম, মোৰো ভালেই দিয়া ভাল, ভাল।
আহ,
হয়।
এনেই কিবা কৰি আছা নেকি এতিয়া
মই পঢ়ি আছোঁ ৰ'বা।
অ', কি কৰিছ হা।
তুমি এতিয়া কি কৰি আছা মানে পঢ়ি আছা নে?
পঢ়ি আছো মানে এনেই সৰু সুৰাকে বিনে বিজনেছ এটা ষ্টাৰ্ট কৰিব লৈছো আৰু।
হয় নেকি অ', ময়ো মানে ভাবিছোঁ আৰু। মানে ঘৰত যিহেতু ত এনেই আছোঁ কিবা এটা কৰিব পানিলে আৰু ভাল আৰু।
সেইটো কাৰণেইো মই ষ্টাৰ্ট কৰিছো আৰু।
হয় মানে এনে কিহৰ বিজনেচ?
আহ এ তাত চাত বোৱা আৰু
পাত বোৱা হয়। আৰু যে আজিকালি মইো মানে আজি মানে ওলেৰে যে বনাই কিছুমান এই বস্তু ধৰা তেনেকুৱা বা মেখেলা চাদৰ ডিজাইন কৰা
অ', অ',।
মানে তেনেকুৱা ধৰণৰ আৰু
অ', এনেই কেতিয়াবা পৰা হেৰি কৰিম বুলি ভাবিছা।
অ', জুলাই মাহৰ পৰা আৰু। যিহেতু জুলাই মাহত গৰম বন্ধ থাকিব।
উম, উম।
তই মানে কলেজ বন্ধ থাকিবতো সেইকাৰণে।
অ ', অ',।
তুমি।
হয় মই এইয়া, দুদিন মান হৈছে বাৰু মোৰ।
কৰা হয় হয়।
হেৰি কৰা নাই মানে অৰ্ডাৰ আহিছেহে এটা দুটাকে।
হয় হয়। মানে ইনষ্টাগ্ৰাম ধৰা ফেচবুক হওঁক এইবোৰত মানে ভিডি য়চপোৰ দিলে মানে বেছিকৈ ইলা হেৰি হয় আৰু।
অ অ সেই তেনেকেই আৰু কৰিম
হয় মানুহবোৰে চাই পিনে তেনেকৈ অৰ্ডাৰ দিয়ে
অ সেইটোৱে মানে হেৰি কৰিম বুলি ভাবিছো ভিডিঅ' বিলাকে দিছো আৰু। দিছো বাৰু দুটামান, কৰা বেছি দিন হোৱা নাই ন
উম উম। মানে বিজনেচটো মানে আৰম্ভ কৰি মানে কৰিছাহে
অ
আৰু পিছলে ডাঙৰ হ'লে আৰু কিবা কৰিব পাৰিবা আৰু
অঁ লেবাৰ চেবাৰ ৰাখিম বুলি ভাবিছো আৰু তেতিয়া।
হয় হয় মইয়ো মানে ভাবিছো আৰু মানে লাহে লাহে ষ্টাৰ্ট কৰিম আৰু
অ অ
তাৰপিছত পিছলে আৰু তেনেকেই ডাঙৰকে দিম আৰু।
উম প্ৰথমতে তুমি সৰু সুৰাকেই কৰিব লাগিব
সৰু সুৰাকে মানে মেখেলা চাদৰৰ মানে এখন ভাল দোকান দিম বুলি ভাবিছো আৰু
অ অ দিয়া বাৰু আমিও এনেই সহায় সহায় কৰিম আৰু
হয় হয় ঠিকে আছে মানে, মানুহে মানুহক সহায় কৰিলেহে
উম।
তাকেইতো মানে ঘৰত এনে থকাতকে দিয়া আছো
উম কিবা এটা কৰি থকাই ভাল ন
উম কিবা এটা কৰি থকাই ভাল। আৰু মানে হেৰি ফাষ্ট ফুডৰ দোকানো দিব পাৰা
পাৰি বাৰু
পাৰিম উম।
এনে তুমি আ গৰম বন্ধত কৰ'বাত ফুৰিব যাম বুলি ভাবিছানে
অ তাকেইতো ভাবিছো এতিয়া
হয় হয় মইয়ো ভাবিছো আৰু লগৰ কেইজনীকো সুধিম আৰু
অহ এনেই ক'ত যাম বুলি ভাবিছা বা
এনে ক'ৰবাত ধৰা মন্দিৰলে ধৰা তেনেকেই আৰু। মানে যিহেতু গৰমৰ কথা অলপ ঠাণ্ডা ঠাই ধৰা তেনেকুৱা আৰু
অ অ।
মানে ঘৰৰ পৰাতো অকলে যাব নিদিয়ে তো অ লগৰ কেইজনীকো চবকে সুধিব লাগিব দিয়াচোন
হয় হয়।
হম। তুমিও তেনেকে যাম বুলি ভাবিছা নেকি
তাকেই ভাবিছিলো আৰু
উম।
সেই মোৰো একে বাৰু
হয় হয় ঘৰত এনে কোন কোন আছে তোমাৰ
ঘৰত মা দেউতা মই ভণ্টি এজনী আছে আৰু তোমালোকৰ
মোৰ মা দেউতা দাদা।
অ
উম উম
উম আজি কেনেকুৱা গ'ল বা দিনটো
আজিৰ দিনটো গ'ল আৰু মানে, পৰীক্ষা আছিলে।
অ কেনেকুৱা হ'ল বা
পৰীক্ষা ঠিকে যে দিয়া মানে পৰীক্ষাৰ পৰা আহি আৰু যেনেকে ৰেষ্ট ললো আৰু
অ অ বহুত
এতিয়া, বহুত গৰম দিছে। এনে গৰমৰ দিন কেইটাত তুমি কি কৰি থাকা বাৰু?
কি কৰিবা আৰু কলেজটোতো যাব লাগিবই এনেকেই।
হয় হয় কলেজ যাব লাগিব এনে গৰমৰ দিনকেইদিন তুমি মানে স্কিন কেয়াৰ লোৱা নে মানে নিজৰে
উম লও বাৰু
হয় হয় গৰমত মই লওঁ বাৰু অলপ চলপ মই এনেই ঘৰুৱা কিছুমান ধৰা তেনেকে আৰু
অ'।
কৰ আৰু গৰমৰ দিনকেইটাত বহুত পানী খাব লাগে।
অ
তেতিয়াহে মানে হেৰি হৈ থাকে আৰু পিছে বিছনেজটো্ মানে ষ্টাৰ্ট ত মানে তোমাৰ যিহেতু কৰি বিচাৰি ভিডিঅ'বোৰ মানে দি থাকিবা তেতিয়াহে মানুহে চাব।
হয় বাৰু
মানে তেতিয়াহে তাৰ পৰা প্ৰফিট হব। হয় হয় মইও মানে উম জুলাইৰ মানৰ পৰা কি মাত্ৰাত দিছিলা বাৰু তুমি
মই বেছি দিয়া নাই এনেই
এনে কিমান মানৰ আৰু বাজেটটো
বাজেটটো ত্ৰিশ হাজাৰোৰ ৰাখিছো আৰু
হয় হয় ময়ো মানে তেনেকে মানে দিব লাগিব আৰু আৰু ঘৰত থাকিলে ঘৰত থাকিলে মানে আৰু কিছুমান ধৰা আহ ছাগলী হওক হাঁহ হওক এইবোৰো পুহিব পাৰিতো
অ পাৰি বাৰু
এনে থকাতকে ধৰা, মানে সেইবোৰ কাম কৰিও আৰু এইবোৰো কৰিব পাৰি দিয়াচোন
পাৰি পাৰি ঘৰত থাকিলে মানে
ঘৰত থাকিলে ধৰা, আজিকালিতো মানে মহিলা হওক, বা পুৰুষ মানে সমানেই আৰু কোনো মানে কামত সৰু ডাঙৰ নাই দিয়াছে
অ',।
আজিকালি ছোৱালী সেইবিলাকেও বহুত মানে আগবাঢ়ি যাব ধৰিছে।
অ', আৰু কিবা এটাাতো কৰিব লাগিব এই ছোৱালী হলেও
হয়, হয় কিবা এটাটো কৰিব লাগিব ই মানে চাকৰি নহ'লেও বিজনেচ কৰিতো চলিব
অ',। আজিকালিতো বিজনেছতেই বেছি হেৰি
মানে মোবাইলতটো তুমি খুলি চাবাচোন চবতে মানে বিজনেচ কাপোৰ হওক কেক হওক
উম।
মানে ফাষ্ট ফুড হওক মানে এইবোৰেই দি থাকে দেখোন সকলোৱে
অ', আজিকালি সেইবিলাকেই বেছি আৰু।
মইও ভাবিছো আৰু কাপোৰৰ মানে তেনেকে যে মানে কাপোৰ বিলাকত যে ডিজাইন কৰে।
আহ।
মানে তেনেকৈ মানে কৰিম বুলি ভাবিছো তাৰপিছত লাহেকৈ ডাঙৰ কৰিম আৰু
অ', ষ্টাৰ্টটোতো দিবই লাগিব।
অ', হয়, হয় মানে পিছালে তুমি ডাঙৰ কৰিম বুলি ভাবিছানে মানে এনে কৰবাত দোকান চোকান বহাম বুলি
অ', ভাবিছো বাৰু টাউনতেই দিমগে।
মানে তাতে বেছিছিল হয়তো সেইফালে।
অ'।
তাত মানুহৰ অহা শ-যোৱা হৈ থাকে। তাত দি লে বেছি ভাল হ'ব। উম। পিছে পইচাৰো কথা কথা ন? পইচাটো লাগিবই বহুত এখন দোকান দিম।
প্ৰথমত এতিয়া চাই লওঁ কেনেকুৱা হয় এইটো বিচনেজন
উম, উম। মানে এখন দোকান দিম বুলিও দিব নোৱাৰি।
অ', পুটুকেতো নোৱাৰি বাৰু।
উম, সৰুৰ পৰা ষ্টাৰ্ট কৰি তাত প্ৰফিট হ'লেহে আৰু
মানে আ বহুত, হয়, হয়।
তাৰপিছত আৰু লাহেকে তেনেকে আৰু দোকানখন প্ৰফিট হ'লে ভাল প্ৰফিট হ'লে বাৰু দোকান খন চলি থাকিব দিয়াচোন।
উম, সেইটোয় এতিয়া কিবা হয়। এতিয়া লাহেকে হেৰি কৰিছো, প্ৰৰ্ফিত হ'লে মানে বাৰু দুখন-তিনিখনমানা দোকানো হেৰি কৰিব পাৰি।
হয়, হয়। মানে তাত তেতিয়াহে মানুহবোৰ আহিম বা বেছি চেল হ'ব। আজিকালিতো ইনষ্টা, ফেচবুক এইবোৰত প'ষ্ট কৰি দিয়ে ন চেল কৰিবৰ কাৰণে।
অ', এনেই তুমি অনলাইন ডেলিভাৰী দিব নে নাইবা?
উম, উম। মই ভাবিছো আৰু অনলাইন ডেলিভাৰী দিম বুলি। তুমি দিম বুলি ভাবিছা নাই?
অ', দিম বুলি বাৰু ভাবিছো।
হয়, হয়। মানে দিম বুলিতো দিব নোৱাৰি দিয়াচোন।
উহুম।
তাকে। পিছে এতিয়া তুমি খোজকাঢ়ি আছা নেকি?
খোজকাঢ়, অ', এয়া দোকানত সোমাইছো মম' খাব।
অ', ম'ম' খাই ভাল পোৱা?
উম।
ময়ো মানে এইবোৰ ফাচফুডৰ হওঁক, চাওমিন, মম' এইবোৰ বৰ ভাল পাওঁ।
অ', আহিবা আকৌ এদিন আমাৰ ফালে।
অ', যাম দিয়া তুমিও আহিবা আকৌ এদিন মানে দি স্কছ কৰিম এই বিজনেছৰ বিষয়ে ধৰা।
অ', অ'।
উম, উম।
পিছে বেছি মানে এইবোৰ খোৱাতো বেয়া দিয়াচোন।
এদিন কথা পাতিম। অ', অ। আমাজনী